ভালে ভালে। তোমাৰ?
ভালে ভালে।
এ কি কৰি আছা?
এনেই আছো। তুমি?
আছো আছো, এনেই আছো কি কৰিবা ইমান গৰম আৰু,,। মানে খালো আৰু। তুমি, বা বহুত গম বহুত গৰম বহুত গৰম। কি কৰিব পাৰিবা?
উ তাকে শুনিছিলো বোলে তোমাৰ গৰু বিজনেচ আছে হয়।
অ আছে আছে বাৰু গৰু কাষজো ইমান আছে বাৰু চাপৰিতে,।
অ কি মানে জাৰ্চি চাৰ্চি নে অষ্ট্ৰেলিয়ান চষ্ট্ৰেলিয়ান তেনেকুৱা নে কি? লোকেল গৰু নে অষ্ট্ৰেলিয়ান চষ্ট্ৰেলিয়ান কিবা?
এই লোকেল গৰু হেই ক' অষ্ট্ৰেলিয়ান আনিম কোৱাচোন তুমি?
অ পিছে মোক গাখী লাগিছিলে মানে! মাক ষাঠি লিটাৰ মান লাগিছিল।
ষাঠি লিটাৰ। পাৰ লিটাৰ তোমাৰ মই হেৰি কৰি দিম উ প পাৰ লিটাৰ মই তোমাক সত্তৰকৈ দিম।
অ আজি লিটাৰ সত্তৰকৈ দিব অকণমান কমাই দিয়া পঞ্চাশ মানকে ধৰা।
কিমান মান ল'বা তুমি এনে কোৱাচোন, হলচেল ৰেটত দি দিম। তেতিয়াহলে মই তোমাক এহ পঞ্চাশকৈ দি দিম দিয়া আৰু, কি কৰিব পাৰো পুৰণা কাষ্টমাৰ।
অ',
এতিয়া, কেতিয়া লাগিব তোমাক?
অহা কাইলৈ।
আহা কাইলৈ, এইটো অসম্ভৱ। কথা কৈ দিলা তুমি এতিয়া, এতিয়া দিন হৈয়ে গ'ল।
কাইলৈ লাগে অহা কাইলৈ।
সেইটোৱে ৰাতিপুৱা তোমাৰনো কিমাননো খিৰাব গৰুৱে।
অ', মোক মানে মানে মানে মোৰ মানে অলপমান মানে হেৰি চলি আছিলে বাৰ্ডেন চলি আছিলে। সিটো কাৰণে মানে লাগে মানে লাগে গাখীৰটো।
চেষ্টা কৰোঁ ৰখা, চল্লিছ লিটাৰ মান হ'লে হ'বনে?
উম। চল্লিশ লিটাৰ মই পাই আছো নহ'ব মোক ডাইৰেক্ট ষাঠি লিটাৰ লাগি
ডাইৰেক্ট ষাঠি?
উম।
সেইটো এতিয়া ষাঠিটোৰ অকমান ভাল একদম মজা গাখীৰ একদম তোমাৰ। এইটো।
আগতে যেনেকৈ আগতে যেনেকুৱা লওঁ মানে ফ্ৰাইদদেছ। তেনেকুৱা লাগিব।
তেনেকুৱাই হ'ব পানী গৰম পানী একদম পানী মিক্সেই নকৰোঁ মই।
অহ।
বুইছা নে নাই? পানী, পানী মিক্স নকৰো মই।
পৰিচানী মিক্স চিক্স নমাৰিব অ। উম, বাকী আজিকালি কেনেকুৱা চলি আছে গৰম চৰম?
বা বহুত গৰম দিছে জানা, ঠেত, এনেকোৱা গৰম নোৱাৰো।
তাকে।
বাকী তোমাৰ মুৰ্গী-মুৰ্গী ফাৰ্মখন কেনেকে চলি আছে?
মুৰ্গী ফাৰ্ম মোৰ বন্ধ হ'ল হয়।
কেনেকে।
এ মুৰ্গী বিলাক মৰিছে মুৰ্গী নাই।
অ', গৰমৰ কাৰণে চাগে ন?
উম।
এই মুৰ্গী খিনি যত্ন ল'বা অলপমান পানী চানী দি থকিবা।
নাই নাই মই ফাৰ্মটো উঠাই দিলো।
উঠাই দিলা নেকি ফাৰ্মটো, অ', এতিয়া এইটো উঠাই দিলা তোৰ ফাৰ্মটো, মই মুৰ্গী কেইটামান ল'ম বুলি ভাবিছিলো।
এতিয়া মই ফিচাৰী খান্দি আছো।
অ ফিচাৰী ন এই এইটো ভাল কাম কৰিছা বাৰু দেই ফিচাৰীটো কিন্তু ভাল বিচনে। স তাহছে।
এতিয়া মাছ খান্দিম মানে মই।
অ।
এতিয়া মাছ খান্দিম মানে মই।
মাছ খান্দিবা ন?
এয়া দে সি একোৱে নাখালে। অ', তাকে ৰখাচোন মানে এই, মানে ঘৰৰ মেকুৰী বিলাকে টিকিয়াই থাকে যে।
অ', অ', হয় নেকি, এইবিলাক বান্ধি থৈ দিবা তুমি। উম।
শান্তি নাই মানে কি কবা তাকে।
মেও মেয়াও চিঞৰি থাকিব।
মেও মেও মানে টিকিয়াই থাকে মানে অশান্তি পাওঁ মানে সেইটো কাৰণে অকমান। ৰুটি দুখন খুৱাই পেলাই পঠিয়াই দিছো।
অ ভালে কৈছা ভালে কৰিছা বাকি কি কথা পাতি আছিলো আমি। পাহি গলো নহয়।
বাকী মানে কিহৰ কথা পাতি আছিলো তোমাৰ। হেৰি মোৰ ফিচাৰী এটা খুলিছো মানে মাছ। পুম তাত তোমাৰ পামপ্লেট দিম ৰৌ বৰালি কুহি।
এইটো মানে তুমি কিমান কুইণ্টেল হিচাপত বেচিবা।
অহ।
আহ এই তটো মানে কেতিয়ালৈকে হ'বগৈ আৰু।
এইটো মানে তোমাৰ মোৰ তেতিয়া খান্দি আছো আৰু একাহ। মাহ মান অন্দাৰত হ'বগৈ আৰু।
একমাহ মানুহৰ আন্দৰ।
উম।
এ ভালেই দেখোন ন।
উম।
কি কি মাছ টানিবা তুমি।
মই তোমাক কলোৱে দেখোন মাছখিনি।
পাম নহয় নহয় মই মানে ভালকৈ নুশুনিলো।
অ এ পাম পানী পাম প্লেট কুহি তোমাৰ ৰৌ মিৰিকা। অএ বি। বিকেট তোমাৰ বিকট আহিব তাৰপিছত তোমাৰ নাৰ চাৰ আদি চব। মানে আহিব আৰু এক্সট্ৰিম এক্সেকট্ৰা মানে চব আহিব তোমাৰ।
ঠিকে আছে এনেই তুমি মাছখিনি বেছিভাগ কি কেতিয়া মা কেতিয়া মানে বচিব পাৰিবা তুমি
মাছ মই মাছ মই ফিচাৰীত খান্দিহে আছো অ মাছ ইয়াত প পোৱালি পোনাত ল'ম পোণাত লৈ ডাঙৰ হ'ব আঠ কেজি বাৰ কেজি চাৰি কেজি ছয় কেজি দুই কেজি এক কেজি তেনেকুৱা হ'ব মানে
চব কিন্তু চব মাছ এটা জ এ এটা হেৰিত থৈ দিলে কিন্তু হেৰি হ'ব কিন্তু তোমাৰ অহ কামি। এটাই কোনোবাক খাব এটাই কোনোবাত নাখাব সেনেকুৱা হ'ব আৰু।
অহ। নাই নাই দানা দিয়া হ'ব ক লক যতন লোৱা হ'ব।
অ অ ফিচাইত কেইটা মানুহ ৰাখিবা তুমি?
চাৰে আঠ বিঘা মাটি ফিচাৰী খান্দিছো আকৌ ক মাছ দিলে তোমাৰ খেলি মেলি হ'ব। কোৱাচোন ইমান ডাঙৰ জেগা এতে সাগৰ সাগৰ লাগিব দেখিবলৈ
সেইটো হয় বাৰু এতিয়া কি বুলি কয় কেইটা মানুহ ৰাখিছা ফিচাইত?
ফিচাৰীত তোমাৰ ৰাখিছো কেইটামান আঠট মান এতিয়ালৈকে হৈ আছে।
আৰু কিমান লাগিব নেকি মানুহ চানুহ
মানুহ চানো ল লাগিছিলে বাৰু মই তোম লাগিলে কনটেক্টো কৰিম দিয়া বাৰুতে
অ সৰু সৰু পোৱালি লাগিলেও কবা দেই মোৰ তাতো আছে।
ৰাখা ন তুমি?
অ মোৰ মানে এইবিলাক আছে মানে কনটেক মানে তোমাৰ কৰিবলে? কিবা কিবি কাম চাম কৰা কণ্টেক্ট চনটেকট থাকে মোৰ। লাম মানুহ সেনে ভালেই মানে তোমাৰ মানে চব চব কাম কৰি দিয়ে মানে পইচা দিলেই হ'ল মানে ইহঁতক
উ উম উম তাকে
এতিয়া ভালেই হ'ব তোমাৰ ফিচাৰীখন হলে মাছ খাব পাৰিম আমি
উ মাছ খুৱাম দিয়া প্ৰথমবাৰ।
অ খাম খাম খাম নিশ্চয়।
ছিল ন ম
গাখীৰটো কেতিয়া মানে লাগিব তোমাক?
আহ গাখীৰ মোক ষাঠি লিটাৰ লাগিছিলে এতিয়া।
এতিয়া লাগিছিল ন মোৰ মানে এতিয়া ষাঠি লিটাৰ এতিয়া ইমান পুটুকতে নহয়। নহ'ব নেকি?
তুমি বেলেগৰ পৰা মোক কটেক চটেক্ কৰি পেলাই আনি দিয়া নাই ম মানে লাগিছিলে মানে অলপমান জৰু জৰুৰীয়ে হৈ আছিল।
হয় নেকি মই চাওঁ ৰখাচোন মোৰ লগৰ এটাকো আছে। তাক সুধি চাম ধৰ তাৰ তাত আধা থাকিলে ময়ো আধা দি দিম। তাক কিন্তু পানী মিলাব শাক দিব লাগিব ন পানীতটো
অ তনি চনি নালাগে মনিল ম ম ফিফটি কে দিম ন। ষাঠি লিটাৰ তুমি ভাবি চোৱা মই কমোৱাও নাই তাতে ইমান
ঠিকে আছে বাৰু ঠিকে আছে সেইটো মই বাৰু তোমাক। উলিয়াই দিম বাৰু ষাঠি লিটাৰ কালি ৰাতিপুৱা মানে কিবা কি মানে কি? কি আয়োজন কৰিছা কিবা আছে নেকি কালি?
মোৰ মানে এই মোৰ মানে কি বুলি ক'ম আৰু খুড়া মানে নাম গোৱা এটা আছিলে। জানাই দেখোন জানাই দেখোন খুড়া মোৰ নাইকিয়া হৈছিল বুলি
অ ঢুকাইছিল। ল' আহ গম পাও গম পাও, বাৰু আহিছিলো নহয় টোপোলা দিবলৈ।
অ তাকে খুড়াৰ মানে চমহীয়া?
সেয়া সেয়াই, এই মই দিম দিয়া, নিশ্চয় দিম। কালি ৰাতিপুৱা গুচি যাব গৈ।
উম।
কিবা পনিৰ চনিৰ লাগিব নেকি?
পনীৰ চনী নালাগে মানে, গাখীৰ লাগিছিলে।
কিছে লাগিছিল ন। এ ভালেই গাখীৰ কি কোমল চাউল দৰে?
দুই নহয় আহ আহ।
অ কোমল চাউল গাখীৰ, ঠিকে আছে বাৰু আৰু কিবা বেলেগ মিঠাই চি- ঠাই লাগিছিল নেকি?
মিঠাই চিঠাই কিয় অ অ নালাগে নালাগে। মিঠাই নালাগে। মিঠাই মোৰ কনটেক্টটো হৈ আছে বাৰু।
আচ্ছা।
তোমালোকে এনেই কিমান মানকে দিয়া মিঠাই?
আমি বেছি মানে তোমাৰ দশটকাকৈ এটা মিঠাই।
উম মই আনিলো বাৰটা ছয়টকা।
অ তই কৰ পৰা আনিলা কোনে দিলে এনে কোৱাচোন?
মই মোৰ কন্টেক্ট আনিলো এইটো।
আচ্ছা। ছয় টকাকো কি কি মিঠাই আনিলা?
গোলা ৰসগোল্লা।
ৰসগোল্লা ন। কিন্তু আমাৰটো ভাল কিন্তু দেই ৰসগোল্লা। গলাপীও একদম হেৰিত বনাওঁ,
তোমাৰ ছয়শটা আনিছো যে,
অ আমি কম ক আনিলা নে নে আনিবা?
আনিলো আনিলো।
আচ্ছা আনিলা নেকি, ঠিক আছে দে।
সেইকাৰণে সুধিছো মানে মই ছয় টকাকৈ আনিছো মানে ডিমাণ্ডটো।
ভালে পালা দিয়া ছ টকাত। এনে গোল্লা ক'ত পাবা ছটকাত কচোন? আজিকালি যিহে দাম আৰু যিহে বাঢ়িছে দাম। হয়নে নহয় দামবোৰ, চব বস্তু দাম বাঢ়িছে। এটা ইতাপ আৰু এটা গছৰ গছলৈকে দাম বাঢ়িছে।
উম তাকে চব বা -
সেইয়াই এতিয়া আৰু ছেকেণ্ড হেণ্ড গাড়ীও দাম বহুত হয় নে। ছেকেণ্ড হেণ্ড গাড়ীখন লাগিছিল মোক ভাল। তুমি জানা নেকি? ভাল কণ্টেক্ট এটা।
মোৰ ছেকেণ্ড হেণ্ড গাড়ী কণ্টেক্ট নাই। বেলেগ কিবা কোৱা, নাই নাই বেলেগ কিবা লাগে যদি পাৰিম চেক- ছেকেণ্ড হেণ্ড গাড়ী কণ্টেক্ট নাই।
মানে মানে হেৰি ছেকেণ্ড হেণ্ড গাড়ী মানে হেৰি গাড়ী নহয় মানে মাল চাল টানা নহয়। নিজে ঘৰ কাৰণে।
পেচেন্টজাৰ। মানে মোৰ মানে গম পাইছো কথাটো মানে মোৰ কন্টেক্ট নাই মানে।
হয় নেকি?
অ সেইবিলাকৰ মই কন্টেক্ট ইমান তাৰমানে নাৰাখো। সেইকাৰণে কলো তোমাক মানে। এনেই গৰম কেনেকুৱা তোমালোকৰ?
বা বহুত গৰম দিছ অ। কি কবা গৰম এতিয়া আজিও কিমান। মাৰিছে জানা থাৰ্টি ফৰ মাৰিছে।
সাঁতুৰিব গৈছিলা নেকি?
সাতুৰিব-।
কাইলৈ ওলাবা দিয়া-। ইমান গৰম সাঁতৰা সাঁতুৰি অহাই ভাল এপাক-।
উম কালি যাম দিয়া কেইটামানত যাবা ৰাতিপুৱা যাবা নে গধূলি যাবা?
মইতো এতিয়া ছামাৰ ভেকেশ্যন মানে গৰমৰ বন্ধত দিছে ন-। এতিয়া এটা মানত ওলাবা আৰু-।
ঠিক আছে এটা মানত কিন্তু বেছি ৰ'দ থাকিব নেকি! ঠিকে আছে তেতিয়াহ'লে ৰ'দ - তটো মানে ওপৰত থাকিব ন-
একো নাই সাতুৰিতে তোমাৰ ঠাণ্ডা লাগি যাব। -
উম সেইটো হয় বেলেগ বেলেগ কোন কোন যাব আৰু-।
উম উম বেলেগ বেলেগ যাব কোনোবা কোনোবা -।
লগৰ তোমাল লগৰ যাব চাগো ন-। উম বাকী এতিয়া হ'ব দিয়া মোৰ মানে কল এটা আহি আছো-।
অ অ অ বাৰু-।
সেই কবা দেই-।
যি যি কথা পাতি দিছো গৌ আৰু কথা-।